হেল্ল'। হেল্ল' ঘৰতে আছা? ঘৰ-ঘৰতে। কি কৈছা বা।
এয়া আছোঁ এনেই।
আচ্ছা আচ্ছা মই এনেই আছো তোমালৰ এই আমাৰ অসমৰ বিখ্যাত কণ্ঠশিল্পী জুবিন গাৰ্গবি গ অলপ কথা পাতিব আহিছিলো।
হয় হয় কোৱাচোন বাৰু কেনে কে কেনে ধৰণৰ কথা পাতিব বিচাৰিছে তেওঁৰ বিষয়ে।
তুমি তেওঁৰ বিষয়ে কি কব বিচাৰা? তেওঁ আচলতে অ অসমৰ বাবে এজন কণ্ঠশিল্পীয়ে নে আৰু বহুত কিবা কিবি?
তোমাৰ জুবিন গাৰ্গ অসমৰ বাবে কণ্ঠশিল্পী নহয় এজন ইিয়াৰ মঠোৰ হৈছে জুবিন গাৰ্গ। তেওঁ বহুতো চ্বল বুদ্ধিৰে তেওঁ মৃত্যু মানে মৃত্যু মুুখত ঠেলিছে ঠেলি দিয়া হৈছে। তেওঁ অসমৰ বাবে কৰিবল নকৰিবলগীয়া কাম একোৱ নাই তোমাৰ বহুত কাম অসমৰ আ সদান আগবাঢ়িছে স সংস্কৃতিক সাংস্কৃতিক জগতখন তেওঁ বহুতো আগলৈ মানে বহুতো চহী চহকী কৰি থৈ গৈছে।
হয় হয় ভাৰতবৰ্ষতো মানে তেওঁৰ নাম উ উজলি পৰিছে এতিয়া বৰ্তমান।
তেওঁ ভাৰতবৰ্ষতে নহয় গোটেই বিশ্বতে তেওঁৰ নাম উজুলি পৰিছে এতিয়া। তেওঁ এতিয়া বিশ্বৰ হামিং কিং বুলি এতিয়া হামিংগকিং বুলি মানে স্বিক কৃতি পাইছে।
হয়। তেওঁ আমাৰ অসমৰ সংস্কৃতিও বহুত অৱদান কৰিছে আচলতে। অসমীয়া সংগীতক নতুন দিছিল তেওঁ, লোকসি লোকসংগীত আধুনিক সংগীতৰ সুন্দৰ সম্বন্ধয় ঘটাইছিল।
হয়।
অসমৰ সংস্কৃতিয আ আৰু ভাষা ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ জন জন জনপ্ৰিয় কৰিব কৈছিল আৰু তেওঁ কৰিল আগ কৰিবলৈও আগবাঢ়ি বাঢ়িছিল তেওঁ নিজে।
হয় হয় তেওঁ অসমক ভাল পাবলৈ শিকাইছিল।
তেওঁক অসম সঁচাকৈ আচলতে সংগীত চলচ্চিত্ৰ সংস্কৃতিৰ ক্ষেত্ৰত তেওঁ বহুত আঞ্চলিক আৰু ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে তেওঁ।
হয় হয় জুবিন গাৰ্গে তেওঁ গান আৰু কামৰ কামৰ মাজেৰে আমাৰ অসমখনক ভাল পাবলৈ শিকাইছে তেওঁ অসমীয়া যুৱ অ অসম অসমখনক মানে নিজৰ মাত মৃভূমি খনক কেনেদৰে উচ্চ পৰ্যায়লৈ নিব লাগে তেওঁ আমাৰ এটা উদাহৰণ।
হয়। জুবিন গাৰ্গ অসমীয়া সংগীতৰ এক উজ্জ্বল নক্ষত্ৰ আচলতে। তেওঁ কণ্ঠ কু আৰু সি সিষ্টে অসমীয়া সংগীতক নতুন উচ্চতালৈ লৈ গৈছে। অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰসাৰত তেওঁ অৱদান আচলতে বহুত চিৰস্মৰণীয় হৈ থাকিব। তেওঁ বহুত চলচিত্ৰতো গীত গাইছে। সংগীত পৰিচালনা কৰিছে অভিনয় কৰিছে অসমীয়া চল জগ চলচিত্ৰ জগতলৈ তেওঁৰ অৱদান বহুতখিনি।
হয় তোমাৰ এতিয়া চাবলৈ গ'লে আমাৰ সংগীত আৰু সাংস্কৃতিক ক্ষেত্ৰত তেওঁ এটা এটা নতুন স্বৰূপ প্ৰদান কৰি থৈ গৈছে তেওঁ অসমীয়া গানক এটা নত ৰূপ প্ৰদান কৰিছে। তেওঁ বহুতো ধৰণৰ গান গাইছে অসমীয়া হিন্দীত কথা বহুতো ধৰণৰ গান গাইছে।
উম। তেওঁ বিশ বছৰ বয়সতে তেওঁ প্ৰথম এলবাম অনামিকা প্ৰকাশ পাইছিল।
হয় তোমাৰ এতিয়া চাবলৈ গ'লে তেওঁ সমাজ সেৱ
অসমীয়া সংগীত জগত এক নতুন যগ সূজনা কৰে
হয় মই তুমি এফাক
তাকে নহয় সংগীত পৰিচালক হুৱকা গীতি গীতা অভিনেতা পৰিচালাক আৰু বহুত বাধ্যজনক বজাব পৰা শিল্পী হিচাপে সু পৰিচিত তেওঁ
হয় তুমি চাবলৈ গলে তেওঁ এজন এজ এজন গীতিকাৰ বা এজন শিল্পীয়ে নহয় তেওঁ এজন সমাজ সামাজিক নেতা আৰু এজন সমা খন আমাৰ চাবলৈ গ'লে কভিডৰ সময়ত যি মানুহে খাবলে নাটনি হৈছিলে সেই সময়ত তেওঁলোক কিছুমান দৰিদ্ৰ সীমাৰেখা মানুহৰ ওচৰলৈ গৈ তেওঁলোক সহায় কৰিছিল
হয় হয় তেওঁ তেওঁ থকা সময়তো দেখা যায় তেওঁ যিবোৰ আহ আচলতে তেওঁ চলাবলৈ যিবোৰ পইচা ইনকাম হয় তাৰ চছেভেন্টি টু এইটি পাৰ্চেণ্ট তেওঁ দুখীয়া মানুহকে দান দিয়ে
হয় হয়
আৰু আমাৰ নৰ্মেল মানুহ যেনে তেওঁ ঘূৰি ফুৰে একো তেওঁ সচিনাত নাই মানে একো মই ভাল এজন গ সেইবোৰ একো তেওঁ মানে পুতনী
হয় হয় হয় তেওঁ তোমাৰ এতিয়া আমাৰ যিখিনি বানপানী মানে মানে আমাৰ যি যি যোনটো মানে আমাৰ জুবিন গাৰ্গ ফাউণ্ডেশ্যন মানে আমাৰ যিখিনি কেঞ্চাৰ আৰু অনা ছাত্ৰ ছাত্ৰীক তেওঁলোকে প্ৰতিভাবন আৰু দৰিদ্ৰ শিল্পীক আৰ্থিকভাৱে সহায় কৰি তেওঁলোকে আগবাঢ়ি যাবলৈ তেওঁলোকক মানে আহ আগৰণা কৰি তুলিছিল তেওঁলোকক বহুতো আৰ্থিক ভাৱে হওক মানসিক ভাৱে হওক তেওঁলোকৰ আগলৈ যাতে আগবাঢ়ি যাবলৈ পাৰে জুবিন গাৰ্গে তাৰ প্ৰতি মানে আগবঢ়াই নিবলৈ তেওঁলোকক মানে বহুতো উচ্চাহ প্ৰদান কৰি তেওঁলোকক আগবঢ়াই নিছিল আৰু বহুত তেওঁৰ বাবে এজন প্ৰতিষ্ঠিত শিল্পী বা গায়ক হৈ উঠি আহিছে
হয় আচলতে তেওঁ অসো অসমীয়া ভাষাই নহয় তেওঁ অসমীয়া ভাষাৰ উপৰি হিন্দী বাংলা বড়ো নেপালী তামিল মাৰাঠী আদি বহুত ভাষাত গান গাইছে তাই তেওঁ
হয় তোমাৰ অসমীয়া তেওঁ জাতিক ভাল পাবলৈ শিকাই থৈ যোৱা নাই তেওঁ তেওঁ অসমীয়া ভাষাৰ বাবে মাত মাতি মাত মাতিয়ে এজন মানে অসমীয়া বি আমাৰ এতিয়া চাবলৈ গলে অসমীয়া স্বাভিমান বিহুক তেওঁ এটা উচ্চ পৰ্যায়ত স্থাপন কৰি থৈ গৈছে বৰ্তমান সময়ত
হয় হয়
তেওঁ আমাৰ অৱদান অতুলনীয় মানে কবলে আৰু ভাষা কা নাই তেওঁৰ অৱদৰ বিষয়ে কবলৈ গ'লে শেষ নহ'ব
হয়
তেওঁ আমি জুবিন গাৰ্গৰ কথা আহিছে এতিয়া আমি তেওঁৰ মৃত্যু কাৰণতো পুংখানুপুংখভাৱে আলোচনা শনাবলৈ পাৰো ইয়াত
অং পং
জুবিন গাৰ্গৰ তোমাৰ মৃত্যুৰ কাৰণে আ মানে জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল সেই আ আকস্মিক খবৰটোৱে গোটেই অসমখনক আৰু ভাৰতবৰ্ষক শুোকত ভাঙি পেলাইছিল সেইদিনাখন
যিহেতটো দুহেজাৰ পঁচিশ চনৰ ঊনৈশ ছেপ্তেম্বৰ দিনটো আমাৰ মানে অসম খনৰ বাবে এটা অভিভপ্ত দিন
হয়।
অ তেওঁ তেওঁক ছিংগাপুৰৰ এখন মে মিউজিক ভিডিঅ' শ্বুটিং কৰি থকাৰ সময়ত তেওঁ সাগৰ ডুবাই যায়। ইয়াত প্ৰাথমিক তদন্ত অনুসৰি ডুব যোৱাই মৃত্যুৰ মূল কাৰণ বুলি জানিব পৰা গৈছে কিন্তু সেয়া মোৰ মতে সঁচা নহয় ইয়াৰ ইয়াৰ মাজত বহুতো গুৰুত্তৰ তথ্য লুকাই আছে এতিয়া বৰ্তমান সময়ত যিখিনি আমাৰ অসম প্ৰশাসন তথা কম চৰকাৰৰ পৰা ধৰি কোননেও সেই গুপ্ত তথ্য খিনি জানিব পৰা নাই।
হয়।
জুবিন মানে জুবিনদাৰ এই অকাল মৃত্যুত অসম খনে শুকাব ধৰি এতিয়া বৰ্তমান সময়ত।
হয় তেওঁ তেওঁ মৃত মৃত্যুত তেওঁৰ মৃত্যুতটো অসম তোমাৰ তিনি চাৰি দিনতটো বন্ধে হৈ গৈছিল আৰু চবৰে ঘৰে ঘৰে তেওঁৰ ফ কত চাকি ধূপ জ্বলাই প্ৰাৰ্থনা কৰিৈছিল।
হয় হয়।
এতিয়া আমাৰ অসমৰ এতিয়া যিকেইটা তেওঁৰ বিহনে যিকেইটা বিহু হৈ গৈছে আমাৰ একেবাৰে উৰুঙা হৈ সেইকেইটা বিহু বিহু হৈ গৈছে তেওঁ আমাৰ যি তেওঁ আমাৰ মাজত নাই এতিয়া আমাৰ বহাগ বিহুতো যিখিনি আমাৰ সাংস্কৃতিক অনুষ্ঠান হয়। প্ৰতি বছৰে যে কোনোবা অঞ্চলত সেই সাংস্কৃতিক অনুষ্ঠান স্থানসমূহ বহুত অঞ্চলৰ এতিয়া বন্ধ হৈ যোৱা দেখা গৈছে।
হয় দেখা গৈছে হয়।
আৰু প্ৰায়ভাগ এইবাৰ বিহু মঞ্চত তেওঁ গাই যোৱা গীত খিনিকে গাবলৈ চেষ্টা কৰিছে যি কিিকন হৈছে।
হয় হয় আমাৰ আমি তেওঁ সদায় জীয়াই ৰািব লাগিব আমি অসমখন অসমখনক জিলিকাই ৰাখিবলৈ হলে তেওঁক আমাৰ অসমত জীয়াই ৰাখিব লাগিব।
হয়।
বাকী এ জুবিন দাৰ বিষয়ে কথা পাতিবলৈ আৰু বহুত কথা আছে তেওঁ বিভিন্ন গীতসমূহৰ আমাৰ আলোকিত কৰি তুলিছে।
হয় তেওঁতো তেওঁতো এখন হিন্দী চিনেমাত টো ইয় আলি গানতটো গৈছিলো গেংষ্টাৰ চনে মুভিখনত। তেওঁ ইয় আলি গানটো পৰিদৰ্শন কৰিছিল তেওঁ সেইকাৰণে বলীউডত তো তেওঁ বহুত নাম আছে।
হয় হয় তে তেওঁৰ কথা কবলৈ গলে ঠিক নহব গতিকে তেওঁৰ বিষয়ে আমি ভৱিষ্যতলৈ আলোচনা কৰিম। তেওঁক এতিয়া বৰ্তমানৰ সময়ত আমাৰ ন্যায়ালয়ে বহুতো প্ৰশাসনৰ লোক লাগি আছে আমাৰ অসমৰ বিভিন্ন বিভিন্ন কৰ্মৰত তেওঁ কিছুমান তথ্য উদ্ভাৱন কৰিবলৈ গতিকে পাছ ইয়াৰ জুবিন গাৰ্গৰ বিষয়ে পাছলৈ কথা পাতিম এতিয়ালৈ ৰাখিছোঁ।
আজিলে উখিছো।